হয়।
হেল্ল'।
হয়, উ'ম, অ'।
শুনিছেনে, অ' সুপ্ৰভাত।
সুপ্ৰভাত, আপোনাৰ ভালনে?
হয় আছোঁ, আপোনাৰ?
অ' ভালে দিয়ক ভালে।
হয়, মানে আপোনাৰ পৰা কিছুমান কথা জানিবৰ কাৰণে ফোন কৰিলো মই।
নিশ্চয়।
হয়, আপুনি আ'হ ভ্ৰমণৰ ওপৰত। অলপ জনাব নেকি মোক মানে আপুনি কেনেকুৱা ভ্ৰমণ কৰি ভাল পায়? এতিয়ালৈ কিমান ভ্ৰমণ কৰিছে এইবোৰ বিষয়ত। বা ভ্ৰমণৰ ফলত আমাৰ কেনেকুৱা মানে আহ আমি কেনেকে মানে ফলপ্ৰসূ হ'ব পাৰো হয়। ফলপ্ৰসূ হ'ব পাৰো বা অভিজ্ঞতা হয় তেনেকে।
মানে ভ্ৰমণ কৰিলে আৰু ভা ভাল লাগে আৰু মই মইয়ো গৈছো আমাৰ, আমাৰ অসমৰো বহুত জেগালৈ গৈছো, আমাৰ নৰ্থ ইষ্টৰো গোটেইকেইখন মোটামুটি গোটেইকেইখন ষ্টেটতে গৈছোঁ। আৰু আপোনাৰ, চাউথৰ ফালে গৈছোঁ। আমাৰ ইণ্ডিয়াৰ চাউথৰ ফালে। অ'! আউট অফ, অ'! মানে, আমাৰ ভাৰতবৰ্ষৰ বাহিৰলৈ, বাহিৰলৈও গৈছোঁ মই। এনেকৈ গৈছো আৰু অলপ- চলপ ঠাইলৈ বেছি লৈ ইউ মানে আপোনাৰ ইউৰোপৰ ফালে যোৱা নাই। দিয়কচোন আমাৰ এছিয়ান কাউন্ট্ৰী বিলাকতে দুই, এখনত গৈছো।
হয়! তাৰমানে, আপোনাৰ ইমান, আপুনি যে, ইমানখিনি ভ্ৰমণ কৰিলে, তাৰ? অভিজ্ঞতা বোৰ ক'ব নেকি?
অ'! অভিজ্ঞতা নিশ্চয়! অভিজ্ঞতা বহুত আছে। মানে, আপুনি নতুন ঠাই এখনলৈ গ'লে, তাৰ উম! যিখিনি জনগোষ্ঠীয় খাদ্যৰ পৰা, আপুনি জনগোষ্ঠীয় সাজ -পোচাকৰ পৰা, ভাষাৰ পৰা। মানে, বহুত খিনি অভিজ্ঞতা হয় আৰু, আৰু তেনেকুৱা আৰু। খাদ্য মানে, গোটেইখিনি বস্তু জনা যায় আৰু সিহঁতৰ কালচাৰেল মানে। প্ৰগ্ৰেম- চগ্ৰেম য'ত, যিমান যি আছে আৰু গোটেইখিনি বস্তু। চাব পাৰি, ভাল লাগে! ধৰ নতুন অভিজ্ঞতা হয়, এটা।
হয়, হয়।
উম! নেযায়।
আমি, আঁ আপুনি ভাবে নেকি? এতিয়া যে, অ'! ভ্ৰমণৰ ফলত, আমাৰ যিটো, অ'! বৰ্তমান যিহেতু, আপুনি জানিব। আমাৰ যিটো, ব্যস্ততাপূৰ্ণ জীৱন বা আমাৰ যিটো, আঁ
এইয়ে কৈছে! এইটো আমাৰ বৰ্তমান, যিটো আমি, আঁ তেনেকে চলি আছোঁ, ব্যস্ততাৰে চলি আছোঁ। সকলোৰে, কাৰো হাতত মানে, সময় নাই। তেনেকে চলি আছোঁ আমি। ত'! সেই, ব্যস্ততাপূৰ্ণ পৰা, আমাৰ জীৱনটো কিবা এটা মানে, অলপ শান্তি পাওঁ বা মানসিকভাৱে শান্তি পাওঁ বুলি, ভাবে নেকি আপুনি ভ্ৰমণৰ পৰা?
অ' অ' অ'! নিশ্চয়, নিশ্চয়, নিশ্চয়। কাৰণ, আপোনাৰ চাপোজ, মনটো বেয়া লাগি আছে বা আপোনি ডিপ্ৰেছন আছে, এনজাইটিত আছে। আপোনি যদি, লগৰ ল'ৰা লগৰ লগতে হওঁক বা আপুনি, কাজিন- চাজিন বা পে, ঘৰৰ পেৰেণ্টছৰ লগতে হওঁক, ক'ৰবাত ক'ৰবালৈ ওলাই গ'ল।
অ'! মানে, ফুৰিব গ'ল। তেতিয়া, আপোনাৰ নিশ্চয় বহুত খিনি ভাল লাগি যায় আৰু মনটো পাতল- পাতল লাগে সেইখিনি। যি আপুনি টেঞ্চনত আছে, কিবাহত আছে। সেইখিনি, সেইখিনিৰ পৰা মানে, দূৰত থকা যায় আৰু।
হয়, হয়।
বিশেষকে, আপুনি যদি মানে, ক'ত টেম্পুল-চেম্পুল দৰ্শন কৰে বা আপুনি আমাৰ, নৰ্থ ইষ্ট পাহা- পাহা পাহাৰীয়া এলে, এ এলেকাবিলাকত যায়, অৰুণাচল হওঁক, আপোনাৰ মেঘালয় হওঁক, এনেকুৱা গ'লে আৰু মনটো ফ্ৰেছ- ফ্ৰেছ লাগে আৰু বহুতখিনি।
হয়!
আপুনিতো চাগে, ষ্টুডেণ্ট নহয় জানোঁ?
ষ্টুডেন্ট মানে, মোৰ বৰ্তমান অ'! পঢ়া জীৱনটো বাৰু মই, এতিয়া সামৰিছোঁ বৰ্তমান।
অ'! আচ্ছা, আচ্ছা। না মই সুধিছোঁ মানে, কিয় কি কাৰণত? এতিয়াতো গৰমৰ বন্ধ চলি আছে। গতিকে, ত' যিখিনি যায়। পঢ়া- শুনাৰ লগত ৰিলেটেড মানুহ, ল'ৰা- ছোৱালীবিলাক। সিহঁতৰ মানে, এইটো মাহৰ কাৰণে মানে ভ্ৰমণৰ কাৰণে, বেষ্ট টাইম হৈছে আৰু। তাৰ কাৰণে সুধিছিলোঁ।
হয়! বৰ্তমান বাৰু তেনেকে, যিহেতু মই স্কুলত মানে, আঁ শিক্ষকতা কৰি আছোঁ, বৰ্তমান। ত' তেনে মানে, এইটো সময় হোৱা নাই বাৰু বৰ্তমান। আঁ যিহেতু, নাইন-টেনৰ, নৱম আৰু দশম শ্ৰেণীৰ কাৰণে, কচিং ক্লাছ কৰি হ'ব লাগে। সেইকাৰণে, বৰ্তমান সেইটো বস্তু ভ্ৰমণৰ কাৰণে, এটা মানে, সময় উলিয়াব পৰা নাই বাৰু।
অ'! মানে, আপুনি কেইদিনমান পিছত, ফ্ৰী হ'লে নিশ্চয় কৰবালৈ যাব আপোনি?
হয়, হয়! কিন্তু, এতিয়ালে সেইটো মানে, পৰিকল্পনাটো কৰা নাই বাৰু।
পৰিকল্পনা কৰা নাই এইটো, হয় হয় হয় বুজি পাইছো। এনেই আপুনি আপুনি কোন কোন ঠাইত ভ্ৰমণ কৰিছে?
মই তেনেকে মানে ভ্ৰমণ এতিয়ালৈ কৰাই নাই ক'ব পাৰি আমাৰ যিখিনি ওচৰত পাজৰে যি আমাৰ অঞ্চলৰে হওক বা ডিষ্ট্ৰিকৰে হয় অকনমান ঘূৰিছো। বা তেনেকে হয় হয়, তেনেকে আৰু।
শ্বিলং চাইতে যোৱা নাই নেকি আপোনি?
নাই নাই যোৱা।
শ্বিলং চাইদ অ, যাব কেতিয়াবা টাইম পালে। উম টাইম পালে যাব কেতিয়াবা ভাল লাগে আৰু। বিশেষকে গৰমৰ দিনত, গ'লে আৰু মানে তাতে তাতে বতৰটো বেলেগ নহয়, তাতে আমাতকে ঠাণ্ডা লাগে আৰু ভাল লাগে।
হয় হয়। পাৰি মানে অ আপোনাৰ এনেকুৱা মানে অভিজ্ঞতা হৈছে নেকি, মানে একদম নহ নহবগীয়া মানে কেতিয়াবা হয় নহয় কেতিয়াবা মানে, অভি ভ্ৰমণ কৰিবলৈ যাওঁতে অসুবিধাৰ সন্মুখীন হয় বা কিবা তেনেকুৱা হৈছে নেকি।
হু হু অ অ মানে কি হৈছিলে, আজি দুইহেজাৰ চৌবিশ চৰ ঘটনা হব। মই দিল্লীত দিল্লীত গৈছিলো, দিল্লিৰ পৰা যেতিয়া আহো ৰিটাৰ্ণ আহো! হেল্ল', অহ, এ ৰিটাৰ্ণ আহোতে আপোনাৰ এই মাঘ বিহুৰ টাইম আছিলে তেতিয়া, মাঘ বিহুৰ - মাঘ বিহুৰ আগে- আগে আৰু। হয়। মানে যেতিয়া মই দিল্লীৰ পৰা আহিম। আহাতে মোৰ লগৰ ল'ৰা যোনটো আছিল তাৰ লগত মানে কিবা বা কিবা এটা বস্তু আছিলে আৰু মানে বেগৰ ভিতৰত, যিটো বস্তু এয়াৰপৰ্ট নিব নোৱাৰি মানে চৰি, মানে এৰোপ্লেনত আৰু তেনেকুৱা পিছতো পুলিচে মানে চিকিউ মানে এ চি আই এছ এফৰ জোৱান বিলাক থাকে না! সিহঁতে ভাবিছে কি মোৰ বেগ বুলি, পিছত বাৰে বাৰে কৈ আছে স্কেন কৰিলে গম পায় ভিতৰত কি আছে কি নাই। এইবিলাক মানে এক্সৰে টাইপৰ ফটো আহে তোমাৰ এইটো আহ সেই পিছ কৈ আছেবোলে এই কি আছে, অমুক আছে লাইটাৰ আছে লাইটাৰ আছে মই লাইটাৰ নাই মইতো জানো মই কিমান ঘূৰি আছো, ফ্লাইটত কিমান দছিলো হিচাপ নাই মানে লাইটাৰতটো নাই কিবাহত। পিছত কৈছে যে চেণ্ডেলৰ ওচৰত আছে, চেণ্ডেলৰ ওচৰত। মোৰ ছাৰ চেণ্ডেলে নাই মোৰ বেগৰ ভিতৰত। পিছত- পিছত তই গম পিছত ত কছখন বলে নহয়, মোৰ লগতো উঠে পিছত ত ওলাল পিছত দুটা লাইটাৰ আছিলে আৰু বেয়া লং পেণ্টৰ পকেটৰ ভিতৰত। তেনেকুৱা আৰু যদি সিদিনা কিবা উল্টা পুল্টা হ'ল হয়, ন্তটো ভৰাই চৈ দিলে হয়। বাক কী এনেকুৱা একো প্ৰব্লেম পোৱা নাই এতিয়ালৈকে কোনো ঠাইত যা।
মোৰ বাৰু তেনেক অ, মোৰ বাৰু তেনেকে মই বিশেষ টো দূৰলে মানে সেইটো মই ভ্ৰমণ কৰি পোৱা নাই।
উম, কি কৈছে?
মানে মই যিহেতু দূৰলে মই ভ্ৰমণক কৰি পোৱা নাই তেনেকে কিন্তু ত, যিখিনি মানে গৈছো, মানে এদিমানে অলপ মানে অ, ভয় লগা এইটো মুহূৰ্তত মানে ভয় লগা বুলি ক'ব পাৰে পৰিস্থিতি তেনেকুৱা হৈছে এতিয়া।
ক'ত অ ', আচ্ছা হয় কেনেকুৱা জানিব পাৰিম নেকি। আপোনাৰ অলপ নেটৱৰ্কটো কম আছে নেকি অলপ ক ভালকে বুজি পোৱা নাই।
শুনিছে এতিয়া।
অ, শুনা - শুনা পাইছো হয়।
অ', অ', মানে আপুনি জানে এই আমাৰ যিটো ইণ্ডিয়া আৰু ভূটানৰ যিটো সীমা আমাৰ ইফালৰ যিখন লাষ্ট দলং বুলি ক'ব পাৰি আৰু নদীটোৰ ইফালে আমাৰ ওদালগুৰি ডিষ্ট্ৰিক্ট। ৰ পৰা তই সেই মানে আমিনকে স্কুল লাইফ হেগ আছে আমাৰ মানে এইছৰ যেনকে আমাৰ আছিল টিউচনৰ লাষ্টে আছিলে তেতিয়া।
টেন মানত আছিল।
এইচ এছ হয় - হয়। এইচ এছৰ মানে টুৱেলভৰ লাষ্ট টিউচন যেতিয়া আছিল তেতিয়া আমি মানে লগৰ খিনি দি ফুৰিব যাও। তে আৰু। তেতিয়া আমি ঘৰত মানে জনোৱা নাছিলো মনে মনে তেনেকে ফুৰিব গলো। যাওঁতে যে ম নদীৰ কাষৰে গ'লো আহোতে যেতিয়াতে নতুন - নতুন মানে এটা ৰাস্ত বনাই আছিলে জংঘলৰ পৰা মাজেৰে।
আচ্ছা।
হয় তেতিয়া মানে আহি থাকোতে মানে কি হৈছিলে আমি য'ত ৰৈ দিছো ৰা মেইন ৰাস্তা জাষ্ট অকনমান আ দ পোন্ধৰ মান খোজ মানে সেফালে আহ বনৰীয়া হাতী ছয়টা মান আছিলে আৰু। তাৰপিছত তা আমি মানে এতিয়া এতিয়া ৰাস্তাটো ক্ৰচ কৰি আহিব নোৱাৰো আমি তাতে লোকেল মানুহ আছ- ছিলো সুধিলো কৈছে মানে খেদিব বুলি কৈছে আৰু পাৰ হ'লে।
অ 'বুজি পাইছোঁ।
টো দেৰি হৈছিলে এতিয়া উপায় নাই আমি কি কৰিম আমি মানে যিহেতু আমি অ 'সাতজন গৈছিলে তানে অ' লৰা আমাৰ কন আছিল
উম - উম - উম।
তেনে যেতিয়া আহিছো মানে আমি যিহেতু পাৰ হবই লাগিব তেনেকে পাৰ হয় আহিছিলো খেদিছিলে আৰুতি পৰিস্থিতি হৈছিলে আৰু সেইটো এটা অভিজ্ঞতা আছিল।
অ, বাপৰে বাপ হলেও কাৰো একো ক্ষয় ক্ষতি নহল চাগে।
নাই - নাই একো হোৱা নাছিলে বাৰু তেতিয়া আমি মানে জোৰত আহিলো আৰু তে
ঠিকে আছে।
কিন্ত তাৰ মানে ৰাস্তাতটো মানে তেনেকুৱা আছিলে যে। পিডত আহিব নোৱাৰি মানে নতুনকৈ বনাইছিলে যে ডাঙৰ ডাঙৰ মানে
নত পাথৰ আছে অ মানে স্পডত আহিব নোৱাৰি আৰু তাতে আপোনালোকে চাইকেল নাইবা খোজকাঢ়ি আছিলে চাগে।
নে বাইকত গৈছিলো বাৰু আমি।
অ' বাইকত কৰিছিলে অ আচ্ছা আচ্ছা
তেনেকে পাৰ হৈ আহিছিলো আৰু সেইটো এটা।
ভালে ভগ ভগৱান একো নহল যে নাই একো ক্ষতি নকৰে আচলতে, আচলতে এই মাৰোতো এইটো মানুহৰে ভুল গছ গছনি কাটি একদম ধ্বংস চাৰিওফালে ইমান ডাঙৰ জন্তু এটা খাপকে ক পেটৰ ভোকত বেচেৰা ওলাই আহে। তাতে আৰু পথাৰত চাইডে চাইডে লাগাই থব কাৰেণ্টত তাৰ অৱশ্যে হয়ও ধান। খেতি নষ্ট কৰিব কিন্তু ভুলতটো আল্টিমেটলি মানুহৰে হয় উলটাই পাল্টাই যায়।
আমিও অনিষ্ট নকৰো তেওঁলোকে আমাক অনিষ্ট নকৰে।
উম আমাৰ ইফালে বহুত জাগাত কোম্পোনী হৈছে বম বম এৰিয়া মানে হাজাৰ হাজাৰ বিঘা মাট- চব জংঘল আছিলে এইবিলাক কাটি কুটি একদম এতিয়া নাই কোনো চিন চাপে নাই। সেইবিলাক ঠাইতে আছিলে হাতী এতিয়া মানে হৈছে মানুহৰ জাগাত আহি যায় তেনেকুৱা প্ৰব্লেম বিলাক হয়।
হয় হয় সেইয়া আৰু মানুহে যেতিয়া তেওঁলোকক অনিষ্ট কৰি আছে সেইটো কাৰণে তেওঁলোক- কিয় মানে আমাৰ অনিষ্ট কৰিব বিচাৰে আৰু।
তাকে তাকে তাকে তাকে উ আৰু আপুনি এ মানে অকলে ক কৰবলে গৈছে নেকি এনে অকলে ধৰ কবা কোনোবা ঠাইলে তেনেকে।
অকলে তেনেকে মই যোৱা নাই বাৰু ক এতিয়ালে অকলে ক'তো যোৱা হোৱা নাই। যিটো আমাৰ অলপ ছোৱালী হিচাপত ৰেষ্ট্ৰিকচনটো অলপ বেছিক- কে থাকে যিহেতু অকলে মানে নিদিয়ে আৰু। উম,
মই গৈছো বাৰু অকলে অকলে বহু ঠাইলৈ গৈছোঁ।
হয়।
বেংগলৰ গৈছো অকলে তাৰ পিছত তামানে চাউথৰ ফালে গৈছো চাউথত মই তিন বাৰ গ'লো গোৱা মানে বেলেগ বেলেগ গৈছো বেংগলৰ যাওঁতে অকলে গৈছিলো তাৰপিছত তোমাৰ এ এইফালে তোমাৰ তামিলনাডু ফালে গৈছিলো তামিলনাডু কন্যাকুমাৰী, ৰামেশ্বৰাম এইবিলাক চাই আহিছো মানে। তোমাৰ হিষ্টৰিকেল প্লেছ যোনবিলাক আছে ৰামচেতো ৰামচেতুখন যাব পাৰি জাহাজী লৈ যায় তাতে দেখাই আনে আৰ।
হয় হয়।
আৰু আপোনাৰ এ আপুনি কন্যকুমাৰিটো জানেই চাগে লাষ্ট আমাৰ সীমা আৰু ইণ্ডিয়াত
হয় হয় হয় হয়
শ্ৰীলংকাৰ ভিউটো আৰু অলপ পায় ৰাতি হলে আৰু গোৱা গৈছো অ সেইবিলাক লগৰ ল'ৰাৰ লগত গৈছো তামিলনাডুত আৰু আপোনাৰ কিবা হত হৰি কি বুলি কয় গোৱাত কেৰেলা গৈছো কেৰেলা গৈছো অ কেৰেলাত ধুনীয়া লাগে কেৰেলাত পুৰা হিলছ এৰিয়া চাহপাত বাগান আছে ধুনীয়া আৰু
হয়।
মানে এইবাৰ মোৰ নেক্সট টাৰ্গেট আছে লাডাখ আছে, বাইক বাইক লৈ যাম না বাইক অকমান লৈ যাম মানে ইয়াৰ পৰা ফ্লাইট নাইবা ফ্লাইট জিদি যাম যাই কিনে তাক ৰেনট্ৰত বাইক ল'ম।
হয় ঠিক আছে আপুনি এনেকৈ ভ্ৰমণ কৰি থাকক আপুনি অভিজ্ঞতা লৈ থাকক।
নিশ্চয় নিশ্চয়। নিশ্চয় আৰু নিশ্চয় আপোনাৰ লগতো ভাল হয় আপোনাৰ দিন ভাল হওক আৰু। নেক্সট কেতিয়াবা কথা পাতিম বাৰু।
হয় হয় ঠিক আছে ধন্যবাদ।
ধন্যবাদ ধন্যবাদ